অহ কি কৰি আছা
এ এনেই বাহিৰলৈ ওলাই আহিছিলো তুমি
অ মই এনে বহি আছো দিয়া এ চাহ পানী খালানে
অ চাহ পানী কব গ'লে ৰাতিপুৱা নাস্তাই কৰিলো
অ হয় নেকি কি খালাতে আজি
আজি মই ৰুটি খালোঁ তুমি কি খালা
অ ৰুটি খাইছা নেকি আজি মই তোমাৰ ভাতে খালো দিয়া দালি ভাত আৰু আলু পিটিকা খালো অ ভাল লাগে সেনেকুৱা খালেও
অ 'ৰাতিপুৱা তুমি ভাত খোৱা নেকি
অ মই ৰাতিপুৱাই তোমাৰ ভাতে খাওঁ মানে ভাত খালে তোমাৰ এই মানে পেটটো অলপ ঠাণ্ডা
উম। অ একদম ঠিকেই গ'ল আৰু ভাত তাত অ অ
উম আৰু মোৰ এই দিনৰ মানে দুপৰীয়াৰ খানা খোৱাতে মানে টাইম লাগি যায় বহুত দেৰি হৈ যায় যে সেইকাৰণে ৰাতিপুৱা ভাত খালে অলপ মানে এইটো লাগি যায় ভোক নালাগে আৰু জল্দি
নালাগে আৰু তোমাৰ অ দিনটো দিনো ঠাণ্ডা থ এনেই মই ৰুটিয়ে খোৱা যায় বেছিভাগ ৰুটিয়ে খাওঁ।
আৰু মানে ৰুটি খাবই নোৱাৰো
হয় নেকি উ ৰুটি খাবই নোৱাৰা তুমি
উম নোৱাৰো মই খাব ভালো নালাগে ৰুটি এ শুকান শুকান লাগে ন তোমাৰ কিবা কিবি চব্জিৰ লগত খালেও মানে চোবাই চোবাই খাই থাকিব লাগে ভাতটো ইমান চুবাব নালাগে যে সেইকাৰণে সেইকাৰণে আৰু ৰুটি ভালকে চুবাব লাগে ন ন
উম উম সেইটোতো হয় বাৰু ই ৰুটি খাইকে ভাল পাওঁ মই আগৰ পৰা মানে কেতিয়াবা বাটাৰ লগাই কে খাওঁ। কেতিয়াবা তোমাৰ ৰুটি
অ' এনেকুৱাতটো কেতিয়াবা মই এনে ব্ৰেড চেড খাও মই ৰুটি খাব নোৱাৰো
উম মই ৰুটি খাওঁ ৰুটি খাওঁ ভালে লাগে তোমাৰ ৰুটি খাই থাকো মানে। এতিয়া মানে ঘৰত বনাই থাকে নহয় তাৰ কাৰণে মানে ৰুটি খোৱা যায় বহুতকে। লাষ্টাইম আহ তুমি এনে বেছিভাগ ঘৰত কি কি খোৱা যায়
মই ঘৰতটো বেছিভাগ তোমাৰ এ এনেতো শাক পাচলি খাও তোমাৰ শাক পাচলি খাও
হয়।
তোমাৰ সেইবোৰেই খাওঁ উ। আৰু এ মাংস নাখাও মাংস আৰু মাছ মাংস নাখাও মই।
এই আগৰ পৰাই নে
অ মই মানে ভালে নাপাওঁ মানে মাছ মাংস সৰু থাকোতে খাইছিলো তেতিয়া এতিয়া অলপ ডাঙৰ হোৱাৰ পিছত খোৱা নাই
অ 'মাছ মাংস মানে আমাৰ মাছ মাংস বাৰু আগৰ পৰাই খোৱা যায় আৰু
অ 'হয় নেকি অ আতছা ভালে এনে খায় আৰু কিছুমানে কোনেওতো মানে এনেকুৱা খালে মই ভাল নালাগে মোক দেখাটো কেনেকুৱা লাগে ন সেইকাৰণে নাখাওঁ। উ খাব নোৱাৰিনো উম। উম আগৰ পৰাই নোৱাৰো। এই সৰু থাকোতে খাইছিলো মাহঁতে তেতিয়া খোৱাই দিছিলে সৰু আছিলো ন। তেতিয়া খোৱাই দিছিলে তেতিয়া। খাইছিলো আৰু এতিয়া নাখাওঁ এতিয়া ডাঙৰ হৈছো নিজে মানে বুজা হ'লো ন তেতিাৰ পৰা মানে খোৱা নাই আৰু দেখি কিনে ভাল নালাগে তোমাৰ এনে উম।
বহুত মানুহে মাছ মাংস খাবলে ভাল নাপায়।
অ', অ তাৰ এই কণী খাওঁ মই কণী খাওঁ আৰু পনীৰ খাওঁ কণী খাওঁ। খা আৰু তোমাৰ বহুত এনে এটা চয়াবিন সেইবোৰ খাও।
অঁ অ। অ তুমি সেইবোৰ খোৱা খ নেকি বেছি কি
বেছিকিতো মোৰ সে চব্জিয়ে। খাওঁ দিয়া তোমাৰ শাক পাচলি খাই ভাল পাওঁ তোমাৰ। কাৰণে তুমি কি খোৱা।
মই এইটো নৰ্মেলি তোমাৰ মাছ মাংসও খোৱা যায় আমাৰ যোৱাকালিও মাছ মাংস খুৱও আমি তেনেকুৱা। মাছ মাংস আগৰ পৰা খাইছো আৰু যিহেতু এতিয়া এৰিবও নোৱাৰো খাব মন যায় নহয়। কেতিয়াবা তেনেকুৱা সদায় নাখাওঁক সপ্তাহত একবাৰ দুবাৰ খোৱা যায় আৰু আনি থাকে নহয় আমাৰ ঘৰত। সেইকাৰণে মানে আমি খাই থাকো আৰু কিছুমানে কেতিয়াবা দাদাই আনে কিতাবা ময়ে আনো। আৰু ছাগলী মাংসও খোৱা যায় আৰু মাংসটো বেছিভাগ মানে আমাৰ ভালো লাগে সেইকাৰণে খাওঁ তুমি তেনেকুৱা মতে মাছ মাংস নো খোৱাই আগৰ পৰাই নোখোৱা মানে তুমি।
অ মই নাখাওঁ তোমাৰ বাহিৰৰ বস্তুবোৰ খাওঁ যেনেকুৱা চাওমিন, মমো সেইবোৰ খাওঁ সেইবোৰ। মই ভেজ খাওঁ।
উম, উম, উম, উম উ আজিকালি মানে চিকেনৰ বহুত ধৰণৰ হৈ গৈছে। তেনন্দেকি বনাই টেষ্টি বনাই তুমো নোৱা ন আহ, অ, চিকেন
এই ভাল নালাগে মানে। চিকেন দিয়াতো আজিকালি বেমাৰো হয় ন তোমাৰো স চিকেন চিকেন খালে বেছিকে। সেইকাৰণে বেমাৰ চেমাৰ হয় যে সেইকাৰণে খাব নোৱাৰি।
যেন ঠিকে ক'লা সেইবোৰ খাবওঁ নালাগে। ক'ব গ'লে সেইবোৰ খোৱাও ভাল নহয় এনে। সেইবোৰ নোপোৱাই ভাল আৰু তুমিতো শাক পাচলি খোৱা ন শাকত তুমি বেছি পোৱা শাক পাচলিৰ ভিতৰত কি হয়।
মই এ তোমাৰ এনেকুৱা শাকটো তোমাৰ। আৰু কছো ভাল লাগে। পাত কছো যে সেইটো ভাল লাগে উম। আৰু তোমাৰ এই ব্ৰাহ্মী শাকটো ব্ৰাহ্মী শাক টো খাও বেছি। পালোহি মোক
হয় নেকি অ, আমি শাক পাচলি আগতে খোৱা নাছিলো হা। যেতিয়াৰ পৰা লকডাউন পৰিল নহয় তেতিয়া মানে চবজিত টো বজাৰ চজাৰ লগা নাই তোমাৰ বজাৰ একো নাছিলে তেতিয়াৰ পৰা আমি শাক শাক পাচলি খাব শিকিছোঁ মানে কচু খাব শিকিলোঁ শাক চুলি মানে বিভিন্ন ধৰণৰ শাকবোৰ খাবলৈ শিকিছিলোঁ। এতিয়া লকডাউনেৰে লকডাউনে শিকাইছে আমাক শাক পাচলি খাবৰ কাৰণে
অ হয় নেকি অ লকডাউনতো আমিও বহুত খাইছিলো। ঘৰতে লগা মানে সেই জংঘল পৰা আনিছিলো মই সেইবোৰ খাইছিলো। ভাল লাগে সেইবোৰ খাব লাগে। তোমাৰ সেই বোৰ সালে স্বাস্থ্য ভালে থাকে তুমি যিমানেই তুমি। মাংস, মাছ মাংস নোখোৱা কিয় তুমি শাক পাচলি যিমান খাবা শাক পাচলি যিমান খাবা
অ, বেছি প্ৰটিন থকা শাক পাচলিৰ ভিতৰত কোনটো কোনটো পহ তুমি জানানে?
সেইটোতো তোমাৰ এই লাই চাহ সেইবোৰে হয় চাগে মই ইমান নাজানো।
অ লাই শাক ন লাই শাক অ তোমাৰ ঘৰত এনে ঘৰতো খেতি খেতি কৰেনে খেতি কৰা নে তোমালোকে? উম কি কি খেতি কৰা?
খেতিতো তোমাৰ এৰ কি কয় এই ৰঙালাওৰ আছে পানীলাও আছে আৰু চাল কোমোৰা।
হয় নেকি তোমাৰ আমাৰো এনেকুৱা হয়। আমাৰ মানে এতিয়া বৰ্তমানতো এতিয়া তিহৰ চিজন নহয় তিঁহৰ গছ আছে। তোমাৰ লেচৰা গছ আছে এতিয়াতো লাইশাকো এতিয়া বৰ্তমান নহয় চিজন সেইকাৰণে এইটো লাইক নাই আৰু ক কোমৰা আছে জিকা আছে ভোল আছে মানে আমি চব ধৰণৰ আৰু আমাৰ দুটা তিনটা মান তিনটা গৰু আছে মানে সাৰৰ কাৰণে একো নাই। সাৰো সাৰো ঘৰতে পোৱা যায় সেইকাৰণে মানে আহ শাক পাচলি বেছিকে মানে পোৱা যায় আমাৰ ঘৰত।
মানে সেনেকুৱা খাৰ দিব নালাগে তোমাৰ এনে হৈ যায় এনেকুৱা খাৰ চাৰ নিদিও আমি
নহয় খাৰ নিদিলে মানে তোমাৰ বেছি গছটো মানে দেখাটো ভাল নহয় হয় আৰু তেনেকুৱা অ বেছিকে নালাগে দুটা তি লাগি যায় কেতিয়াবা সেইটোতো নালাগে আৰু মাটিতো কেনেকুৱা ত জাম হৈ থাকে ন যেতিয়া সাৰ দিকে তুমি কৰিবা নহয় খেতি তোমাৰ গছডালো কি পুৰা ডাঙৰ
স হয় তোমাৰ এই নাৰ্চাৰী বোৰত যে ইমান ভালকে গছ গছ গছনিবোৰে ভাল কেে লগাই যেিয় ইমান ভাল ভাল থাকে ন সেইটো তোমাৰ এই গছ গছনিত এই সৰু সৰু থাকোতে মানে ফল লাগি যায় যে।
হয় হয় হয় হয় এইটো তোমাৰ কলম কৰা গছ। কলম কৰা কৈছে তোমাৰ কলম কৰা মানে বুজি পোৱা নাই কেনেকুৱা কলম কৰে কেনেকুৱা কলম কৰে ক কেনেকুৱা কলম কৰে কোৱাচোন।
গছটো মানে দীঘল হব নিদিয়ে ন ডাঙৰ হ'ব নিদিয়ে যে সেনেকুৱাই চাগে।
কে নহয় ডাঙৰ গছত মানে ইহঁতে থানিবোৰত অ', অলপ কাটি লয় কাটিকে তাতে অলপ মাটি দিকে তোমাৰ অলপ খাৰ দিকে গোবৰ খাৰ মাটি আৰু অলপ মেডিচিন দিকে তাতে বান্ধি দিয়ে বান্ধাৰ পিছত তাৰ তাৰে পৰা শিপা ওলাই যায়। শিপা ওলোৱাৰ পিছত তলৰটো কাটি দিয়ে সেইটো লগাই দিয়ে। তাৰপিছত সেই তাতে মানে ফল টো ধৰি যায় সেইকাৰণে মানে কলম কৰা গছবোৰ আৰু বেছি বছৰ সেই গছত মানে কল নধৰে সেই কলম কৰা গছত অ স সেইকাৰণে মানে কলম কৰা গছ ধৰে তোমাৰ চাৰি পাঁচ বছৰ মান হয় আগতে আমি খেতি কৰিছিলো নহয়। ণে মানে আইডিয়া আছে বাৰু। আৰু কিছুমান হয় কলম কৰা গছ বেছি ডাঙৰো হয়। আৰু যেনেকুৱা সেনেকুৱা কলম কৰ কাছত মানে বেছি বছৰ সফল নধৰে। চব বছ গছৰ কলম কৰিব
উম উম হয় এই তোমাৰ বাহিৰৰ জাগাত বেছিকে সেনেকুৱা কৰে ন
উম উম।
উম বাহিৰৰ জোগাতটোো এই চাইনা চাইনা চাইনাত দেখা পাইছিলো মই সেনেকুৱা কৰি চাইনাত কৰে আৰু বাহিৰা বহুত এনেকুৱা জোগাত কৰে তোমাৰ উম আৰু এই মই এই ভ মই চাইছিলো তোমাৰ এই বাংলাদেশতো বেছি গতিকে মানে তোমাৰ সেনেকুৱা খেতি চেতি ভালকে কৰে
বাংলাদেশত চ কি সবচে বেছি মানে ফাৰ্মিং মানে খেতি কৰা উ টপ নম্বৰ ত চাইনছ মানে সিহঁত চব বস্তু হাইব্ৰীড পোৱা যায়। অহ হাইব্ৰীড পোৱা যায়। তোমাৰ ডাঙৰ -ডাঙৰ আম ডাঙৰ -ডাঙৰ কুঁহিয়াৰ চব মানে বস্তু। সিহঁতে মানে হাইব্ৰীড বনাইছে সেইকাৰণে ভাল লাগে, কিন্তু টেষ্ট ইমান নাপাবা যিমান লোকেলত থাক বাবে ইমান মানে হাইব্ৰীডত পোৱা নাযায় আৰু ভিটামিনো নাথাকে নৰ্মেল থাকে।
উম কিন্তু দেখাতো ধুনীয়া লাগে নহ দেখা তথাপিও ডাঙৰ ডাঙৰ খাবলৈ মন যায় কিন্তু উম হয় এই ৰিলচ বোৰত ভাইৰেল হৈ থাকে নহ, তোমাৰ এই মানে ভিডিঅ' বোৰ বনাই বনাই দি আছে তোমাৰ।
অ বহুত মানুহে অহ বহুত মানুহে মানে চাই নহ মানে ভিডিঅ'বোৰ মানে ফাৰ্মিঙৰ ভিডিঅ' বোৰ দি থাকে মই চাও নহয়, চচিয়েল মিডিয়াত দেখিবলৈ পোৱা যায় ভাল লাগে। ন তোমাৰ অ তোমাৰ এ চব চব বস্তুৰে তোমাৰ হাইব্ৰিড বনাই তাতে আম হওঁক কঁঠাল হওঁক ধুনীয়া লাগে দেখাতে, তোমালোকে তাতে কিবা এনেকুৱা গছ আছে নেকি? অহ, আমাৰ-আমাৰ ঘৰত এটা ডাঙৰ অমিতা গছ যে অমিতা গছ আছে সেইটো গছত মানে ইমান অ, এটা অমিতা দুই কেজি মানৰ লাগে, তোমালোকৰ আছেনে।
অহ, সেনেকুৱা হয় তোমাৰ এ আমাৰো আগতে লাগিছিলে সেনেকুৱা। বহুত ডাঙৰ হয় অমিতা হয় নে?
উম, সেইবোৰ মা সেইটো ভাল মানে অমিতাৰ জাতিটো ভাল মানে।
অ', অ', হয় সেনেকুৱা হয়। ঠিক আছে দিয়া ভাল লাগিল তোমাৰ লগত কথা পাতি।
ঠিক আছে দিয়া ধন্যবাদ।